হেল্ল' মই। এতিয়া গা ধুই সোমাইছো।
আহ মই চাহ খাই পিনে বহি আছিলো।
অহ।
উ ক অহ ভালেই আপোনাৰ।
অ ভালেই।
অহ।
উ ৰাতিপুৱা কিমান সময়ত উঠিলা।
কিমান সময়ত মানে আজি ছটা মান বাজিলে আৰু আপোনালোকৰ।
মোৰো যে ছটা চাৰে ছটা সেনেকুৱাতে উঠিলো আৰু।
তেনেকুৱাই উ ছটা বাজিলে আৰু ৰাতি বতৰটো ধুনীয়া কৰিছিলে আকৌ ন।
বতৰটো ধুনীয়া কৰিলে অ। খালি ইমান গৰম দিলে। কি কবা আৰু। উম।
ইমান গৰম মানুহ ৰাস্তাত ওলাব নোৱাৰা গৰম ধূলি গৰম।
অ।
কালি গৈছো। ডিউটি। পাপৰি বা। হেল্ল' হেল্ল'।
হেল্ল'।
অ, কালি ডিউটি গৈছিল।
অ, মই আহিছিলোঁ তুমি কিয় নগ'লা।
ইমান হেৰি গৰম হৈছে নহয়।
অ',
আজি যাব লাগিব।
অ, ৰাতি বতৰ। টো ঠাণ্ডা কৰি দিয়ে আৰু দিনত ইমান গৰম।
সঁচাকে ইমান গৰম। যে আপুনি কি কালি কেইটা বজাত গ'ল পালেগে ঘৰত। আপুনি তোক একেবাৰে ওলাই আহে।
অঁ মই একেবাৰে ঘৰ কালি ছটা বজাতহে পাইছোঁহি দেই।
অহ।
মানে তাৰ পৰা ওলাই আহি আকৌ বেটাক ল'ব লগা হ'ল যে।
অ।
এটা কেটা। পৰা লৈ একেবাৰে চট পাইছোহি আৰু। মানে এতিয়া কি হয় উম স্কুলো বন্ধ আছে সেইটো কাৰণে খেলো অলপ। দেৰিলৈকে খেলাই দিছে ত' স্কুল খোলা থাকিলে ইমান দেৰিলৈকে খেলোৱা নহয়। ত' মানে এতিয়া স্কুল বন্ধ আছে ন সেইটো কাৰণে মানে চাই পিছে আৰু দেৰি। স কাৰণে মোৰ চাহ মান বাজিলে আৰু তাতে।
তাকে আপুনি এতিয়া সাহসী বুলি ক'ব লাগিব দেই। ফালি ডিউটি গৈছে এফালি কম্পিউটাৰ ক্লাছ এফালি আকৌ মানে বেটাক লৈ। যায় ন।
ইফালে ৰাতিপুৱাৰ পৰা নিজৰ ঘৰৰ কাম খিনি থাকেই। আকৌ আহি ঘৰৰ কাম।
আকৌ গৈ পিনে ঘৰৰ কাম ভিন্ন্দ আৰু হেৰি ছোৱালীজনী থাকে ঘৰত।
অ, ভিনদও নাথাকে ভিনন্দে এনেকে ডিউটি যায় ন। তেও ভাল - ভাল গৈ থকা হয় নিজৰ কামত। ত, বেটি থাকে আৰু আকৌ বেটিও মানে কালিৰ পৰা টিচন আকৌ মই কি জানা ছটা বজাত আহি মই ঘৰ পাইছো হা আহি। ভাত গা পা ধুই ম জাষ্ট ভাত কেই খালো দেই ভাত অলপ। খাই মেলি বাচন বৰ্তন ধুই আকৌ বেটিক সাতটা বজাৰ পৰা টিউচন নিব লগা হৈছে।
অ, অলপ দূৰত নেকি।
ইমান দূৰৰতো নহয় আৰু মানে অকলেতো তাই যাব নোৱাৰে ন এতিয়া আন্ধাৰ হৈ যায় সাতটা বজাত। টিউচন মানে দূৰে আছে আৰু। মানে ধৰি লোৱা তোমাৰ অ স্কুটিত গ'লে পাচ মিনিট মান লাগিব আৰু। এনেকে খোজ কাঢ়ি গলেতো দহ মিনিট মান লাগে আৰু। ত, আকৌ তাইক থবলৈ গৈছ আকৌ আহিছো। ক্লাছ টেনত অ,
কবই লাগিব।
উলিয়াব লাগিব আকৌ চাৰে আঠটাত তাই ছুটি হয়। আকৌ চাৰে আঠ গৈ আনিছোগে মোৰ মানে। সেইটো কাৰণে কি জানা ঘৰত অহাৰ পিছত আৰু মই মানে বেস্ত হৈ যাও।
বেস্ত আপোনাৰ গোটেই দিনটোৱে ব্যস্ত তাত গৈছে বাৰু।
সেইটো কাৰণে মানে কোনোবাই মোক মেছেজ কৰি থলেও মানে মই ঘপকিনি চাব সময় নাপাও আক।
অ, ক'তনো পাব আৰু সময়।
উম, তাৰপিছত আকৌ অহাৰ পাছত - অহাৰ পাছত বেটাই আকৌ মোবাইলটো অলপ লৈ লয় মা মোবাইলতটো চাই। ইওটো দিনটো মানে, মইও এৰি থৈ যাও সেনেকে হে হেৰি, হ'য়। আমনি পাই থাকে। ত' তাৰোটো চাব মন যায় ন'? সিও সেই মোবাইলটো এনেকে চাই। মানে, কোনোবাই ফোন কৰিলে গম পাও আও। খালি ইমান মানে হেৰিয়ত গম নাপাও আক'। ইমান মানে, চাবলৈ মোৰ সময় নোহোৱা নিচি নিচিনা হৈ যায় ন'। দিনটোত মানে ভাগৰো লাগে। তোমাৰ। আৰাম কৰিবই নাপাওঁ মই। সেইটোৱে আগতে পাইছিলোঁ দেই, বেটা -বেটি হঁত স্কুল যায়গে। তাপা মই দিনটো এনেই ফ্ৰী থাকো। এতিয়া আকৌ অঁ, এইফালে কম্পিউটাৰ ক্লাছো যাব লাগে এফালে আকৌ ডিউতিটোও জইন কৰিলো ত' আৰু উম, কিন্তু এটা পক্ষে ভালেই, মানুহ ব্যস্ত হৈ থাকিব লাগে জানা।
অ, ভাল একদম ব্যস্ত হৈ থাকিব লাগে।
ব্যস্ত হৈ থাকিব লাগে মানে, তেতিয়া কি হ'য় তোমাৰ বেলেগ একো মানে, কাৰো লগত তোমাৰ একো মানে, দৰকাৰ নাই আও।
দৰকাৰ নাইটো, দৰকাৰ নাই বাৰু। আকৌ মানে কি হ'য়, আপোনাৰ মনলে বেয়া ভাৱ তেনেকুৱা কোনো ধৰণৰ মানে থিংকিং নাহে আৰু।
নাহে। মানে, সেইবোৰ ভাৱিবলে মানে তোমাৰ সময়ে নাথাকে।
উম, সময় নাথাকে এতিয়া আপোনাৰ দেখিছো সময় নাই, ইমান ব্যস্ত মানে। সিমান খিনি সাহস লাগে। এজনী মাইকী মানুহৰ কাৰণে।
সেইটোৱেটো মানে, তাকে মই ভাৱো দেই। মানুহ মানে, এনেকে ব্যস্ত হৈ থকাই ভাল। কাৰণ মানে তোমাৰ অলপ, হ'য় কিন্তু মানে, ব্যস্ত হৈ থাকিলে তোমাৰ বাহিৰা মানে বেলেগ এক্‌ কো আজি-কালি মানে, দিনি -কালবোৰ কেনেকুৱা দেখি চাই। হ'য় নে, নহয় কোৱা? মানে অলপ নিজে মানে, নিজৰ ভাগতে ব্যস্ত হৈ থ্‌
থকা। আজি-কালিটো মানুহক বিশ্বাসো নাই আৰু কাকো বিশ্বাস
অঁ তোমা--তোমা তুমি, তোমাৰ নি নিজৰ লগৰ লগৰ মাজতে তুমি বিশ্বাস
অঁ, সঁঁচাকে নোৱাৰি।
তুমি আজি যাবা? এতিয়া তুমি বহিবা, অলপ সময় কিবা কথা পাতিলা। আৰে মানুহ কোনোবা এনেকে এজনী দুজনী ল'গ হ'লে তোমাৰ কথা ওলায়। হ'য় নে নহয় কোৱা? অঁ, তুমি কথা পাতিবা, সেই কথা খিনিকে তোমাৰ আকৌ গৈ কবাত শুনকগে।
অঁ, সেইখিনি মানে মাজতে ৰাখ। ৰাখি থৈ দিব লাগে। বেলেগে যাতে গম নাপায়। সেইটোহে আচল বন্ধুত্ব। এ সেনেকে কৈ দিয়াৰ লগে লগে বন্ধুত্বৰ একো চিনে নাথাকে মানে
নাথাকে, ত মই সেইটোৱে ভাৱো মানে তাই সেই বিলাক মানে কৰি থকাতকৈ তুমি আ--ই-আৰ কথা তাক কথা পাতি থকাত্‌কে মানে, লাইফত তুমি নিজে ব্যস্ত হৈ থকাটোৱে ভাল। হ'য়, নহ'য়? তোমাৰ নিজৰ টকা ইন্‌ক'মো হ'ব। হ, তোমাৰ মনটোও থাকিব এনেকুৱাই। উম আৰু নিজৰ আ নিজে তুমি দিনটো ব্যস্ত থাকিলা। ল'ৰাৰ লগত ব্যস্ত, তোমাৰ নিজৰ কামৰ লগত ব্যস্ত, বচ, তোমাৰ সেনেকেই মানে দিনটো পাৰ হৈ যাব। হ'য় নাই?
অঁ, হ'য়।
উম, মই এতিয়া সেইটো কাৰণে ৰাতিপুৱা, এতিয়া চাৰে দচটা বজাত অঁ, একেবাৰে তুমি চোৱা, একেবাৰে ৰাতি ছটা, গধূলি ছটা বজাত দিনটো মোক কোনো মানুহে ইয়াত দেখি আ কে নাপায়।
অঁহ, দেখি নাপায় ন'? সঁচাকে দেই।
দেখি নাপায় আৰু আহি আকৌ আকৌ নিজৰ কামত নিজে ব্যস্ত হ'লোঁ। কোনোবা যদি সেইটোত আহিলে আহিলে আৰু অলপ সময় বহিলে।
আৰু সেইটো সময়ত মানে বহিবলে সময় নাই ন মানুহ গধূলি হয় নিজৰ ঘৰত কাম কৰিব লাগে
অ ত সেইটো কাৰণে মানে মই নিজৰ হেৰিয়ত নিজে ব্যস্ত সেইকাৰণে নিজৰ লাইফত নিজে হেপিও আছোঁ আৰু
অ অ সচাকে এ হেপিও আছে আগত মানে নিজৰ কিবা এটা থাকিলে মানে নিজৰ যিয়ে নহওক মানুহজন যিমানেই না মই চাকৰি নকৰক কিবা নকৰক নিজৰ যদি কিবা নিজস্বতা নাথাকে নহয় লাইফত একোৱেই নাথাকে
আজি তোমাৰ এই অ এতিয়া বোলে কিবা এটা পটকে খাব মন গ'ল তুমি কিমান খুজিবা ন
আহ কিমান খুজিম আহ মোৰ মানে সেইটোয়ে লাজ লাগে নিজৰ মা দেউতাকে এতিয়া লাজ লাগেগে
অ কিমান খুজিবা হয়নে নহয় অ আৰু তেওঁলোকেতো নিদিয়া নহয় তেওঁলোকেতো দিবয়ে তথাপিতো কিমান অ ইমান ই হেৰি হৈ থাকিবা নহয় জানো ত সেইটো কাৰণ
নিজৰ মানে পিন্ধিব কাৰণে কাপোৰ কানিয় ধৰক এ এতিয়া খাবৰ কাৰণে ধৰক সেইটো কাৰণে বেছি মানে
সেইটোৱেতো মই এতিয়া উ হেৰি কি বুলি কয় এতিয়া মোৰ মানে কি হৈছে কাম কৰিছো দুটকা পইচা পাইছো মন হেপি লাগিছে কাৰণ মই অ নিজে কষ্ট কৰিছো দুটকা হলেও পাইছো তো হয় নে নহয়
অ খৰচ কৰিলেও ইমান বেয়া নালাগে কিন্তু কিয় জানেনে মানে খৰচৰ কাৰণে কৰিছো হয় নহয় কিবা এটা লাগে কাৰণেতো কৰিছো বেয়া কামত ব্যৱহাৰ কৰা নাই বেয়া কামত ব্যৱহাৰ কৰিলে বেলেগ কথা ভাল কামত যদি ব্যৱহাৰ কৰো বেয়াও নালাগে খৰচলৈও বেয়া নালাগে
অ তাৰপিছত তাকে কালি এতিয়া ফাৰ্ষ্ট ফাৰ্ষ্ট মোৰ সেই পেমেণ্ট পালো হা সেইদিনাখন পাইছো কালি মানে কি হ'ল পেটি মানে মই উ টিউচনৰ ফিজ এটা দিছো হা এনেইতো তাই দুটা টিউশ্যন দিম এটা চাইন্ঞ্চৰ আৰু এটা মেথছৰ ত কা চাইন্সৰ টিচাৰ মানে স্কুল টিউচন ফিজ দিছো ওৱান থাউজেন হা এক মাহত ওৱান থাউজেণ্ড লয় দেই এজন টিচাৰে ত কালি মানে মোৰ পৰা মানে মই মানে পেমেণ্টো দিছো আৰু হা মোৰ মানে চেলা তো মানে কিমান এটা মোৰ মনত মানে ভাল লাগিছে হেপি লাগিছে যে মই গৌৰৱ কৰিব পাৰিছো মানে কালি মানে মই এ মানে যিমানে যি হলো নিজে মানে লাগে চাই মই দুহেজাৰে কমাও বা তিনি হেজাৰে কমাও হয় নে নহয় কিন্তু মানে মোৰ ছোৱালীজনী মানে টিউশনতো কিবা এটা ফিজ দাতো মই মানুহজনক সহায় কৰিব পাৰিছো লাগিছে তেওঁৱে দিয়ে হলতো মোৰ ফালৰ পা টো মই একমাত্ৰতো দিব পাৰিলো ন মোৰ ম বহুত হেপী আছো
উম সচাকে
তাকে ভাবিছো দেই মানুহে মানে কষ্ট অলপ হ'ব কিন্তু নিজৰ লাইফত যে ব্যস্ত থকাই ভাল বুলি ভাবিছো মানে মই অ তাৰ পিছত সেই সেনেকে আকৌ
মইয়ো সেই তাকে হেৰি পইচা অলপমান পালো বেছি পোৱা নাই অলপে পাইছো নিজৰ কাৰণে প্ৰয়োজনীয় কাপোৰ কানি কে ল'ব পাৰিলো সেই খিনি কম চে কম মা দেউতাৰ লগত হাত পাতিব লগা হোৱা নাই ন উ
ভাল কৰিছা এতিয়া তুমি ধৰা সেইটোৱেতো তোমাৰ কিবা পতকে পিন্ধিবা তুমি মা দেউতাই দিব তোমাক নিদিও নকয় কিন্তু আজি যদি নিজে তুমি এহেজাৰ হওক দুহেজাৰ তোমাৰ নিজৰ পইচাই তুমি যিটো পিন্ধিছা সেইটো তোমাৰ বেলেগ এটা গৌৰৱ হয় নে নহয় তুমি কোৱা মই সেইটোৱে ভাবো তাকে যে অ হেৰি মইও কৰো বা তুমিও কৰা কিবা এটা মানে গম পালে জানিলে মানে তুমিও কৰা বেলেগকো মানে সহায় কৰিব
অ ভাল আৰু ভাল এতিয়া আপোনাৰ পৰা গম পালো ধৰক ইমান হেৰি ধুনীয়াকে মানে ভালকে কথাখিনি গম পালো মানে এনেকোৱা এটা কামত যুক্তি হ'ব পাৰিলো ন
অ তাৰ পিছত মই যে হেৰিয়কো কৈছো ছিলো নিজৰাকো কৈছিলো হা তুমি বোলো দিবা নেকি কি এনেকে বুলি তোমালোকৰ কথা কৈছো
মই তাকো আকৌ চিন্ময়ক কলো চিন্ময় তাই মানে চিন্ময়ো ঘপককে মানে বিশ্বাস কৰা নাছিলে মানে অ তথাপিতো মানে পিছত বিশ্বাস লাগিলে আৰু বিশ্বাস হ'ল আমাৰো নহৈছিলে বাৰু প্ৰথমেতো আমিতো ইমান নাজানো ন এইবোৰ বিষয়ে
অ সেইটোৱে
বিশ্বাস আছে এতিয়া উম মানে সেনেকে চবেই সোমাই থাকো কলে পাৰে আৰু মই কলো কাৰোবাক মই আৰু কাৰোবাক গুৰুত্ব নিদিয়াবোৰকতো আমি কয় লাভ নাই ন
কৈ লাভ নাই সেইটোয়েতো তাৰপিছত এতিয়া কি হয় মানে তুমি ধৰি লোৱা তুমিতো একেদিনাখনেতো তুমি ইমান সৰু পৰা তুমি ডাঙৰ ঘপ কেনি হৈ যাব নোৱাৰা ন তুমি লাহে লাহে হব লাগিব আৰু তুমি যিমানটো তুমি টাইম দিবা হেৰি কৰিবা তাৰ বিনিময়তহে তুমি তুমাৰ পে'মেণ্টটো পাবা
অ সেইটোৱে আৰু
কৰিলেহে কিবা এটা ফল পাব নহয় জানো তুমি নোকক দেখি আজিয়ে বোলে মই ইমান কৰো ইমান মানে কৰো বা মই আজিয়ে ইমান ডাঙৰ হৈছ সেইটো ভাবি লে নহ'ব আমাৰ নিজৰ হেৰিটো চাই পানি আমি অ আজি মই ইমানটো কৰিম দেই মোৰ ইমানটো মই হেপী হয় নে নহয় কাৰণ আজিৰ দিনত মানে তোমাৰ এইবিলাক কি কি এপ ওলাইছে সেইবিলাক মানে চাই থকাত' ধৰিল আমাৰ ইনষ্টটাগ্ৰাম ফেচবুক সেইবোৰ চলাই থকা তুমি এইবিলাক কামত তুমি কৰি থাকা তোমাৰ দুটকামান
অ মইতো সেই ইনষ্টাগ্ৰাম নচলাওে নাইয়ে মোৰ
সেইবিলাক মানে চলোৱাত যে মানে তুমি এইবিলাকে চলাই থাকাচোন চাই থাকা
অ সেইটোৱে আৰু গোটেই দিনটো সেইবোৰ লাগি থকাতকৈ এইবোৰত লাগিলেও হয় অ
টো সময়ত তুমি বোলে দুঘন্টা এঘন্টা ভিডিঅ' চালা সেই ভিডিঅ'টো তুমি এপত দি দিয়া না তোমাৰ দুটকা ইনকম হ'ব সেই দুহে দু দুঘণ্টাত হয়নে নহয় তুমি কোৱা অ